ভাল। তোমাৰ?
উমঁ, ভাল, দিলে হ'ল এনেই।
এই বনালো অলপ আগত।
অঁহ', ডিনাৰ হ'ল? নিজে বনাই, অহ',। আজি চানডে আছিল, ক'ৰবাত গৈছা নে?
নাই অ ঘৰতে আছিলো।
অঁ', মই চোন পুৰা চানডে আজি এটা ফ্ৰেণ্ডৰ লগত মানে তাৰ ঘৰতে তাইও মোৰ ঘৰত আহিছে।
অহ।
এনেকে কৰিলো আৰু।
ক'ত গৈছিলা?
এনেই আছিলো, তাৰ-তাৰ ঘৰত আছিলো।
অহ।
হোৱাত আৰু তাই মোৰ ঘৰত আহিছে এনেকুৱা।
হয়, অহ',।
উমঁ, আমাৰচোন ডিনাৰ হোৱ নাই টাইম আছে।
আঠটা আঠচল্লিছ হাঁ?
আমাৰচোন ডিনাৰ হোৱা নাই টাইম আছে এতিয়া।
দেৰি হয় ন?
উমঁ, অঁ', -আমাৰ দেৰিকে খায়।
অঁ', মই বনাই থলো আৰু জল্দি।
অঁহ', মানে কালি জেবিন বাৰ লগত কথা পাতিছিলোঁ।
অহ।
মানে জেবিন বায়ে কৈছে কি- বোলে ইহঁতৰ ইন্টাৰ্নশ্বিপ টো কিবা বেলেগে কৰাইছে। মানে বহুত- কষ্ট দিছিলে মানে কলেজতে আহি-আহি কিনি কৰিব লাগে এনেকুৱা কৰাইছে। আৰু ইহঁতৰ কি ফ্ৰী পেমেন্টটোও লৈছে জানা। পাম অঁ', পোন্ধৰশ লৈছে। মই কৈছো- বায়েক সুধিছে মোক মই কৈছো নহয় আমাৰ চোন এনেকুৱা নহয় এইয়াতে কৈ আছিল যে- তোমালোকৰ ভাল, তুমি তোমালোকৰ নিজে বিচাৰি কিনে কৰি আছা। আমাৰচোন, আমাৰচোন পেমেন্টো লৈছি- লে। এনেকে মানে কলেজত যাই কিনি মানে ইমান দেৰি কাৰণে- পুৰা জুলাইত মানে কৰাইছিল সেনেকে কৈছিল।
আৰু ইণ্টাৰচিপ নকৰিলে বেগ নালাগে এনেই কয়।
নহয় মানে নহয়, বাই কি কৈছে মানে কি কৈছে জানা- এন যদি কোনোবা কৰা নাই ইন্টাৰ্নশ্বিপটো তোমাৰ ক্লাছৰ কৈ দিবা কৰিব কাৰণে নহ'লে- এইটো বেগ লাগিবই যেনে নালাগে বোলে সিহঁতৰ লাগিছিল তিনটা কৰা নাছিলে- তিনিটাৰে বেগ লাগিছে।
অ
বাট আমাৰ ক্লাছৰচোন চবে কৰি আছে ন ইন্টাৰ্নশ্বিপটো টো?
আশিছ হতে বা কৰিছেনে নাই নাজানো।
ইহত অ ইহঁতে বোলে চিটি চেণ্টাৰত কৰে কিবা এক্সেলৰ।
অ
অ এইটোয়ে কৈ আছিল বায়েকে এনেকুৱা এনেকুৱা আছিল তে আমাৰে ভাল ন? কি আমাৰ এনেকোৱা মানে এনেকোৱা চিটুৱেচনত আমি পৰা নাই। হেল্লো।
হেল্লো
অহ
অ মানে জেবিন বায়ে কৈছে।
অ এনেকে কৈছে কি এনেকা এনেকা মানে সিহঁতৰ সুবিধা পাইছে মানে। সেইটো কৈছে। অ আৰু ফৰ্ ইয়াৰ গ্ৰেজুৱেটটো মানে সিহঁতে মানে কোনোৱে নকৰে এইটো।
সেইটো টো আমিও নকৰো।
অ আমিও এনেও নকৰো আৰু মানে তাৰ মানে প্ৰব্লেম মানে এইটো অসুবিধাটো কৈছে। কিম যদি আমি এইটো চাৰি বছৰটো যদি কৰো তে তাতে কি লাভ আৰু যদি তুমি ফৰ ইয়াৰটো কৰা ন তোমাক কিবা পেমেন্ট দিৱ লাগে বোলে আগতে তোমাৰ ওৱান নিয়েৰ দুটা ছেমিষ্টাৰৰ বোলে একেলগে পইচা আগতে লৈ লয়। তাতকে ভালচোন আমি এম এ অ তাতকে ভালচোন আমি অপেনৰ পৰা এম এ কৰি ল'ম।
অ
তাতে আমি এক্সপেৰিয়েন্ঞ্চ ক্সইল ও পাম এতিয়া ইয়াতে আমি কি ওৱান ইয়াৰ টু এনেই খেতাম ন।
তাকেতো।
নাই ইহঁতে এইটোৱে কৈ আছে কি এনেও ইহঁতৰ কিবা এইটো ফিউচাৰৰ এইটো লাইন নহয়। সিহঁতে কিবা প্ৰফেচৰ বনিব নে নে এইটো লাইনত কিয় যাব। তেহঁতে বোলে কোনোৱে মানে ফৌৰয়েৰটো নকৰে এনেকুৱা। অ এ আমিও কৈছো আমিও এনে আগৰ পৰাই ভাবি আছো কি কোনোৱে নকই যদি কোনোবা বিচাৰ কি মই কিবা প্ৰফেশচৰনে কিবা এনা এনেকা বন তেহঁতে কৰিব পাৰে। বাত আমি ইয়াতে নহয় মানে এনে যাব আমাৰ টাইমতো ইয়াতকে মানে আমি বি এডত নাম কৰিলে ভাল।
অ সেইটোও ভাল বি এডত কৰিলে।
তাতে আমাৰ কি কিবা এইটো যিয়ে নহয় প্ৰেজেন্টেশচনে হয় যিয়ে নহয় তিটোত শিকাব টো আ আৰু এতিয়া তুমি মানে প্ৰাইভেট টিচাৰত কিয় নোহোৱা তোমাৰ বি এডটো লাগে।
তাকে
অ এ অকল গ্ৰেজুৱেশ্বনত মানে নোপোৱা। আমাৰ যে এটা ৰ আ চিনিয়ৰ যে ৰজি বা আছিল চিনি পোৱা? অহ সি না আমাৰ ফালে আহে জানা পঢ়াব কাৰণে এটা প্ৰাইভেট স্কুল আছে। হেপী মণ্টিশ্বৰী তাতে আহে।
অঁ তাইও মানে বি এড কৰি আছে?
নহয়, তাই প্ৰাইভেট টিচাৰ টো পাইছে।
অঁ, অঁ।
অঁ, ইন্টাৰভিউ লৈছে চাগে। তাক মই যেতিয়া ইন্টাৰ্ণশ্বিপ- তো মই নিজৰটো কৰি আছিলো ন। তে- স্কুলত মানে মোৰ দাদাৰ মানে ল'ৰাগিলা পঢ়েঁ। তে মই উম উম বাঘ তাতে চাইছিলোঁ।
অঁ।
তাই মানে প্ৰাইভেট টিচাৰ মানে সৰু প্ৰাইমেৰী টিচাৰ।
এ আছে কিবা এটা কৰি আছে।
কৰি আছে, অঁ। এইটো এ মানে প্ৰাইমেৰী যত তুমি গ্ৰেজুুৱেনছ গ্ৰেজুৱেছনত পাই যাবা তাতে একো নাই। বাত তোমাৰ যদি- থ্ৰী, ফ'ৰ, ফাইভ যদি লোৱা ছিক্স, ছেভেন তে তোমাৰ বি এডটো লাগে।
অঁ মোৰ ফ্ৰেণ্ড এজনীও কৰি আছে।
হ প্ৰাইমেৰী হ'ব, আচ্ছা নাজ অঁ, নাজ ন।
অঁ।
অঁ, তাই কি কৰে?
তাই ছিক্স অঁ ছিক্স মাইলত কৰে।
কৰে। কিমান ক্লাছ মানে প্ৰাইমেৰী ন?
প্ৰাইমেৰীয়ে হয়।
সেইটো হয়, এইটোৱে ন প্ৰাইমেৰীত তুমি পাই যাবা বাত- প্ৰাইমেৰীটো বহুত ঝঞ্জাল। ছিক্স নে ছেভেন থাউজেণ্ড পায়, একোৱে নহয়। তোৰ বা হঁতো কৰি আছে তাতে, তাই হঁতৰ চাইছিলো মই দিনা। তেটোৱে জেবিন বাই কৈছে কি কিবা ভাল কে ভাবি কেনে মানে ল'বা এইটো। এনে- কেনেকে কৈছা?
অঁ। সেইটোয়ে, আমাৰতো শেষ হবই আৰু ন।
অঁ। আৰু এইটো কি দাৰ্জিলিং ট্ৰিপটো চবে যাই আছে জানা, আমাৰ ক্লাছৰ পৰা অকল দুটাই।
অঁ, সিহঁতে যাব জানো।
উম, অকল এইটো জিতেন আৰু ৰাজা বোলে।
অঁ।
অঁ, ট্ৰিপত যায় আছে আৰু কোনোৱে নাযায়, চবে বুলি কেঞ্চেল কৰিছে। এইত কে ওপৰত গৈছে বোলে।
অঁ।
আঠ হাজাৰৰ ওপৰত চোৱাচোন।
বহুত হৈ যায় ন।
অঁ, মই মই কৈ আছো চাৰে- যাব নেকি? তাই কৈছে ছাৰে নাযায় বোলে। তাই ইহঁতে নিজেকে যায় মানে গৈ আছে। সেইটো মানে ফ্ৰেণ্ডচ বিলাকে- যাব, অঁ তে আমাৰ কিবা এটা ট্ৰিপ নকৰে মানে ছাৰে।
মইতো জিতেনক কলো জিতেনে কৈছে মানে- বাছ যোৱা জেগা চোৱা ওম।
ওৱান ডে টু টিপ লাগে ছাৰৰ জ জুতে মানে চাৰিও যায়। ছোৱালকুচিত চো আমমান ছা ছাৰেও যোৱা নাছিলে।
অঁ!
অঁ উমঁ এইটোয়ে। এতিয়া কি এতিয়া মানে ওৱান দেে ট্ৰিপ টো কৰিব লাগে মানে য'তেই মানে চাৰিও যাই। চবে যায় এনেকুৱা সেচ বুলিও কৰিলেও হ'ল ন। অঁ তাতে চবা যদি কলেজ খুলিলে কি হ'ব ন নিউ কমাৰ্চ গিল আহিব। তাতে চবে বিজি হৈ যাব ছাৰে নিজে বিজি থাকিব তাই এনেও নাযায়।
তাকেতো।
অঁ বিজি হৈ যাব আৰু কলেজ খুলি কিনে আমাৰ ফাউণ্ডেশচন দে ত চাইছা ন।
কোন দি নাম।
কোনদিনা মানে দেটটো। দেটটো ইমান নাজানো বাদেটো। তোমাৰ ফাউণ্ডেশ্যন ডে আৰু তোমাৰ ফ্ৰেছাৰছ একেলগে কৰি দিয়া।
টুৱেণ্টি নাইন নেকি?
অঁ অঁ অঁ টুৱেণ্টি নাইন।
অঁ!
সেইকাৰণে ছাৰে তাত আগষ্টত চোন নাযায় ম ইমান চিয়ৰ আছো ব তেতিয়া যাব লাগে ইহঁতে কি কৰি আছে বা।
বা কৈ আছিল কি তুমি কিলা নোযোৱা নেকি মই কৈছো নাই যোৱা মই বা কৈছো বা আপুনিও নাযায় নেকি? এ নহয় না আমিও নাযাওঁ।
অঁ এই বাজেটটো চবৰে নিমিলে।
অঁ অকল জুৰি বাই ইহঁতে বা মানে গৈ আছে নলোফা বা। ইিহঁতে গৈ আছে এই এইগিলা বহাগিলা যোৱা নাই।
ঠিকে আছে আমি যাম দিয়া ফিপ চেমত।
অঁ হ হ হয়ঁ!
মানালীটো লৈ যাব সেইটোত যাব আৰু বাজেট নিমিলিব।
অঁ এইটো হয় মানালীতো এতিয়া টাইম আছে।
অঁ এইটোতো কমেও দহ বাৰ হাজাৰ টকাটো কম।
তাৰ ওপৰতে অঁ। আৰু চাবা আমাৰ ফিফ চেমত মানে ইমান ছাৰে ছাৰ আৰু মেমে ইমান- এটেনটেচ নাচাই চোন আমাৰ চিনিয়ৰক চাইছিলা?
উমঁ উমঁ!
মানে ক্লাছ কৰে নকৰে মানে ইহতে মানে ছাৰহঁতে বুজে ন কি মানে ইহতে ফিফ চছেম টো কম ভাবিছে নেকি? তাতে মানে অচ চব এটা ষ্টুডেন্টৰ মেচৰিটি আহি যায় মানে তাতে মানে সবে এটা লাইনত সোমাই যায় মানে- ইকম লামত লাইনত- মানে সবকে পইচা লাগে সেইকাৰণে ইমান চাৰসতে এটেন্টচ নাচাই। বাট চাই অলপ লাগে। আমি- অঁ আমি' ফাৰ্ষ ফাৰ্ষট দিনা ক্লাছটো কৰিমে যেনে নহয় আগষ্টৰ ফাৰ্ষ থাত- তা যে এইটো আমি কৰিলম।
অঁ আৰু টিম টো দিব এডমিশনো আছে ইমান পইচা ল'ব।
অ' এডমিশ্যন টো ভাই মেইন টো এডমিশ্যনতে আছে আমাৰ ই ই আগষ্ট খুলিলে আমাৰ এডমিশ্যন।
আগষ্টতে এডমিশ্যন হ'ব ন।
অ অ, ইটোৱে ইটোৱে এডমিশ্যন ৰিচিপ্ট এইটো লৈ কিনে তুমি ফ্ৰেচাৰত এন্টাৰ কৰিব দিব না?
অ অ অ অ ও। ফ্ৰেচাৰচতে এটা-এটা নাটক কৰে আৰু চাৰে-
অ' অ অ, তাতে আমাৰ কি এনো ফ্ৰেছাৰ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিব এটাৰ, দুটাৰ লগে আৰু তোমাৰ এইটো কি প্ৰাইজ নে কি কি কয় যে এইটোৱে মিটিং এ অ অ অ, তাৰ পিছত সি উম চিংগাৰ আহে দুই ঘণ্টা তিনিটানে চাৰি এতিয়া গান না গায় হ'ল।
তোমাৰ চোৱা নাচ ষ্টাৰ্ট কৰিব পাৰে তিনটা মানৰ পৰা ন পাঁচ
অ পাঁচটাত শেষ কৰি দিলে হল, অ অ।
বা দুটাৰ পৰা ষ্টাৰ্ট কৰিলে।
অ' আমা আব আমাক ইমান ৰাতিপুৱাই মানে সোমাব নিদিব আহ আহ। লাষ্ট টাইমটোত চাইছিলা ন ভাই কিমান কাজিয়া হৈছিল সোমাব দিয়া নাছিলে। তাৰ নাম হেল্ল', হেল্ল' অ মইয়ো পোৱা নাই মই খোৱাও নাই।
মই ঘৰ আহি গৈছো।
ঠিকই অ' মইয়ো জল্দিকে আহি গৈছো ঘৰত। বাট এইবাৰ আমি থাকিম ন চবেই ম ম মানে ভালকে খাম আৰু এনজয়টো কৰলম।
এইবাৰ আমি কেফে-চেফে যাম দিয়া ওচৰতে।
অ', অ' কেফে না নগলে আমাৰ ওচৰত মেগী আছে ন।
অ', অ সেইটোত যাম
হ অ' অ অ, কলেজ টো ভাল ভালতে পাইছো আমি।
তাকে এইটো বাজেট ফ্ৰেঙ্কলিও হয় ভাল লাগে।
অ উ'ম অ' অ' অ অ তাতেচোন পুৰা ভৰ্তি থাকে সিদিনা।
হয় নেকি?
ঠিকি উ'ম উ উ এ এ এ ফা ফ্ৰেচাৰত মানে স্মৃতিৰ লেট হৈ গৈছিল ন? তে তাইচোন সোমোৱা নাছিলে? তাৰ মানে লেট হৈ গৈছিল সেইকাৰণে মানে গেটটো বন্ধ কৰি দিছে ফ্ৰেছাৰত। হে হে হে আহ তে তাই মানে তাতে থাকি আমে দিতে আছিলে তাই মই এনেই এ আ অকেলা এনে ই হি তুমি গিলা চাইছিলা তৰলত পৰা মই আৰু আছো আছিলো।
অ' অ' বহুত দিন মেঘদিত যোৱা নাই ৰবা।
এ ৰববাৰ উম উ উ ইটো আৰু ফৰস ইয়াৰ ব অঁ' অ অ অ, এইটোৱে আৰ এতিয়া ফ'ৰ ইয়াৰ ডিগ্ৰী টো হ'ল এতিয়া কি কৰে নকৰে?
উম উ উ উ উ।
কোনে খ্যাতি মতে কৰিব নে নকৰে ফ'ৰ ইয়াৰছ ডিগ্ৰীটো কি হে হে? হা তাতে মানে কি কয় কি কিবা তুমি মানে ৰিচাৰ্ছ কিবা পাবা?
অ সেইটোৱে।
কিবা ৰিচাৰ্ছ নে কি এনেকুৱা কিবা হা হা। ৰিচাৰ বোলে ৰিচাৰ্ছ চাৰ্টিফিকেট পাবা কি মানে তুমি ডিগ্ৰী টো হা হা। হা আ আ আ, গ্ৰেজুৱেচন উইথ ৰিচাৰ্ছ এনেকুৱা বুলি কিবা লি লিখা থাকিব।
অ অ গম পাও ৰবা কৈছিল।
অ অ এইটোয়ে। চোৱা এতিয়া কি হয় কোনে কৰে পৰিয়েচটো কোনে নকৰে। তাতে মানে কন- ফিউজনত আছে মানে যোনে যোনটো লাইন মানে বিচাৰে, এইটো কৰি কৰিব পাৰে আৰু
আৰ্টছত ইমান ইস্কুপ নাই।
নাই অ', নাইটো হয়।
মানে কমাৰ্চ আৰু ছাইঞ্চকেইটা যিমান আছে।
অ তাতে, অ বি বি এ বি চিছ চোন বহুত, তাতে চোন এনেই পইচা দি কৰি আছে নিকি হঁতে।
আমাৰ সিমান নাই।